ক'ত আছা?
এক নিজৰ ঘৰতে আছো।
অ, হয় নেকি?
উম, নাই এল কেইটামান আহিছে সেইকেইটাৰ লগত যাওঁ বেলে।
অ, চিগুললা ৰবলে লাগিছে।
অ, আৰু এটা এক্সেল
একচাল মিছাৰ পোৱা নাই। বাকী ভাতপানী খালা?
ভাত পানী খালো বাৰু। তুমি?
মই খাম বুলি বহু পৰ বহিলো ভাবিলো খাও নে নাখাও কিন্তু মুঠতে মানে বিজুলী থাক সংযুক্তি নোহোৱা হৈ গ'লতো সেইটোৰ বাবে মানে ভাতকেইটা এৰি থৈ আহিবলগীয়া হৈছে।
উম,
পিছে কামত যোৱা নাই?
অ, যাও অ, মই বস্তু এটা দেখিলো বুজিছা এতিয়া।
কি?
এই মোৰ হাতৰ তেলুৱা খ এটা মানে পাট বেংক পাইছো এইকণ দে।
উম,
ধৰি লৈ যাওঁ নেকি তোমৰ ঘৰলৈ।
নাই-নাই এই প্ৰকাণ্ড অসভ্যত কাম নকৰিবা মই বৰটা বেয়া পাম এইটোত দেই। সম্পূৰ্ণভাৱে সকলোতে ব্লক মৰা হ'ব।
গম পাইছো কিন্তু বৰ ডাঙৰ কিন্তু দেই এভাজি ধুনীয়া ওলাব। মানে আমি তিনিটাই মিলিও খাই দিব পাৰিম।
নাই-নাই-নাই হ'ব দিয়া। এইবিলাক বাদ দিয়া সেইবিলাক কথা পাতিলে মোৰ মনতো খুবেই এটা বেয়া লাগে। বাকী তোমাৰ কামত যোৱা নাই নেকি?
নাই-নাই, এই মানে আমাৰ সেই যোনটো সেইটো যাব মন কৰা নাইকেইদিন গৰম যে।
হয় নেকি? তুমি কামত নহলে পইচা কেনেকে অৰ্জন কৰিবা।
অ, সেই যাম বাৰুতে কামতে কি আজি নাযাও এই সোমবাৰৰ পৰা যাম।
হয়
উম, এই কচোন কি কাৰন নে ফোন কৰিলা?
ফোনটোও কৰিলো মানে বিশেষ এটা কাৰণ হৈছে তোমাক ফোন কৰিছিলো।
উম, কোৱা?
মানে মই এটা জেগাত মানে মোৰ চিনাকী এজন আছে।
উম,
তেওঁ মোক কলে কাম এটা ওলাইছে কোনোবা ল'ৰা আছে যদি মোক কচোন? মই সেইবাবে তোমাক ফোন কৰিলো।
পিছে কামটো বা কি আছিল ক'ব পাৰিলে ভালাগিলেন মানে যদি মই কৰিব পাৰোতো কৰিমেই।
অ, কামটো মানে মেনেজাৰৰ হয় চুইপাৰৰ মেনেজাৰ। এইটো কেনেকা পষ্ট এইটো চুইপাৰৰ মেনেজাৰ হয় মানে।
উম, তাৰপিছত কৰিব নে কি তাত?
টো ধৰা এতিয়া এইটো যে কি কয় তোমাৰ এই যে মল চাফা কৰা মানুহ বিলাক যে তেওঁলোককো চুইপাৰ বুলি কয়। তেওঁ তুমি মেনেজাৰ হয় মানে তুমি তাতে গৈ পেলাই চেম্পুল বিলাক কৰিব লাগিব।
অ, মানে চাব লাগিব চপা হৈছে নাই জেগাটো।
অ, সেইটোয়ে বস্তু বিলাক চেক কৰিব লাগিব তেনেকুৱা তুমি হাত লগাব নালাগে দূৰৰ পৰা চালেই হ'ল। হাত লগাব নালাগে দূৰৰ পৰা চালেই হল মাস্ক সাস্ক মাৰি যাবা।
ঠিকে আছে বাৰু দে হাত লগাব নালাগে যেতিয়া।
আৰু ধৰা তোমাৰ এয়া কি কয়? তুমি মানে মই ভাবিলো হা আমি আজি যিহেতু বহুত এটা গৰম পৰিছে,
উম,
অ, কিবা দোকানৰ পৰা নহলে ঠাণ্ডা-চাণ্ডা কিনো নহ'লে নেমু পানী, চেমু পানী, বনাই কৰি ক'বালে এনে এপাক যাওঁ খাই কৰি চাপৰিফালে বহুগে অকণ
অহ', পাৰি ঠান্দাখন।
নেমু পানী খোৱাতকৈ, ঠান্দা অহ', ঠাণ্ডাটো আৰু মই সেইটোয়ে ভাবিছো। ঠাণ্ডা মানে, অঁহ', ক'চোন ক?
নেমু পানীটো খালে বেছি ভাল হয় নেকি, মানে যদি তা'ত কেমিকেল-চেমিকেল নাথাকেতো।
ক'লা, ঠাণ্ডাতো খোৱাতকে - যে নেও পানী খোৱাটোৱে ভাল, এইটো তুমি কি ভাবি ক'লা মোক কোৱাচোন বাৰু তোমাৰ মানে সেইটো অনুভৱ কেনেকুৱা? মই মতে ভাৱটো।
অটপতো মানে কি আৰু থানা বিলাকৰ জানাই কেমিকেল মেডিচিনবিলাক -
দিয়ে। মেডিচিনটো নিদিয়ে মই জনামতে। মানে দিয়ে টো কিবা অলপ। কি দিয়ে?
হেঁ।
কোৱা আকৌ কি দিয়ে?
মানে বেয়া নহ'বলোতো কিবা হ'লেও মিলাই।
তা'ত কিন্তু থাকে যিহেতু। তেনেকে দেখোন আমাৰ, আমাৰ দেখোন আচাৰ-চাচাৰ বনাওঁতেও দিয়ে, সেইবিলাকতো ইমান দিন থাকে।
এইটো আচাৰ ঘৰত বনোৱা হয়, এইটো কোম্পানীত বনোৱা হয় ন।
বস্তুটো চেমেই হয় ন' যিয়ে দিয়ক আচাৰ বেয়া নহ'ব কাৰণে এটা কেমিকলে দিব লাগিব। উমঁ।
হেঁ।
কোৱা আৰু কি কি দিয়ে, তেনে কিয় বেয়া মানে, এইটো মোক বুজাই দে চোন?
এই ইমান এটা গম নাপাওঁ।
লোকে কোৱা শুনো যে সেইকাৰণে কলো। লোকৰ কথা নোশুনিবা নিজে যোনটো বস্তু জানিবা তেতিয়া কবা।
উমঁ-উমঁ, ঠিকে আছে ক'ম দিয়া মই জানিলওঁ কম জানিলো তোক মই চাই লও কম কি বেয়া বস্তু দিয়ে।
তুমি ক'ব লাগে যে বস্তুটোত মানে বিভিন্ন ধৰণৰ কেমিকেল দিয়া হয়। কালাৰ আৰু কিবা কালাৰৰ কাৰণে দিয়া হয়। তাৰ উপৰি ধৰা চ'ডা-তদা এনেকে দিয়া হয়, চুগাৰ থাকে। এইবিলাকৰ কাৰণে ধৰা বেয়া হয়।
উমঁ।
নেমু পানীটো যোনটো আমাৰ নেচাৰেল হয় ন' নেমু পানীতো নেমুপানী নিচিনা কিবা হ'ব পাৰিব নেকি তুমি এইটো কোৱাচোন। নেমু পানী হওক বা তু - তোমাৰ হেৰি হওঁক ফ্ৰুট-জুচ হওঁক - বা তোমাৰ ইয়া বেলৰ চৰ্বত যোনটো হয়। গৰমত একেইটা বস্তু পেট-ছেট একদম ঠাণ্ডা কৰি ৰাখে। উমঁ। পিছে গৰমত চবতকে ফেমাচ খাদ্যয়টো জানাই আৰু। পইতা ভাত। হেল্ল'।
শুনিছা?
কোৱা? মই কৈছো বোলো গৰমত ন' চবেই পইতা ভাতে খাই ন।
উমঁ। আৰু এটা বেছি ভাল আছে গম পাইছা। সেইটো বেছি চাইডে পায়।
অহ', - দিপ দাদা।
অহ ', -টিপুৱ দা দু এবাৰ মইাই যে টপ পুৱ গৈ ফুছিলো যে গম পাই চাই।
অহ', - সেইবিলাক বাদ দিয়া, ৰবা শুনা মই কৈ আছো। গৰমৰ দিনত আমাৰ যোনবিলাক- ধৰা নৰ্মেল মানুহ খেতিয়ক হয় বা আমাৰ যোনবোৰ মানে- উচ্চ সম্প্ৰদায় নহয় আৰু ধৰা অকমান মানে যোনটো মিডিল ক্লাছ বুলি কয় ন তেনেকু- কুৱা মানুহ আমাৰ চবেই ধৰা প্ৰায় খিনিয়ে গৰমত মানে ৰাতিৰ ভাত এনেকে- মানে তোমাৰ পানী দি পেলাই - এনেকে থয় যাতে ৰাতিপুৱালে অকমান অকণ টেঙা টেঙা হয়। তেতিয়া সেই ভাতত ধৰা আলু খনা হওক বা মাছৰ পোৰা হওক, তেনেকে নেমু চেমু দি কৰি ধুনীয়া, মানে ধৰা খায় ন সেইটোৰ বেলেগ এটা টিপ্তি লাগে খায়।
অ তাৰ লগত যদি অকমান গাছ পাই যোৱা তেতিয়া তো আৰু ভাল লাগে খাবলে।
সেইটোৱে গাজৰ চাটনি অকণ বা বি জলকীয়া অকন এনেকে পোৰা আলু হ'ব লাগে। বেলেগৰ মানে বেলেগ সৰা আলুৰ ভাজি অকন হলে ত আৰু মজা।
অ গাজ আৰু যদি তুমি যদি কঁঠালত গুটি সেই পিটিকা পাই যোৱাটো নালাগে আৰু খাবলৈ। সেইটো নিচিনা মানে ভাল নালাগে আৰু গম পোৱাই চাগে কথাটো।
উম উম মই বহুত ভাৱে খাওঁৱে বাৰু এইটো আমাৰ ঘৰত আমি যিহেতু মিদুল, ক্লাছ হে হয় মধ্য শ্ৰেণীৰ মানুহ যেতিয়া আমাৰ মানে এইবিলাক চলিবই আৰু বুজিছা।
এ মই অলপ আগতে খাই উঠিছো তোমাক কৈছো কথাটো।
ভালেই কৰিছা দিয়া, মই বাৰু বহুত দিন হল এইটো খোৱাই নাই মানে মই ঘৰত থাকিবলৈ সময়ে পোৱা নাই এই কাম দুটা মানে, তাৰ কাৰণে ঘূৰি ফুবলগীয়া হৈছে যে ঘৰত এইবিলাক, সময়ে নাপাওঁ ৰাতিপুৱা ধৰা ভাতেই খাই ওলাই দিওঁ, ৰাতিপুৱা তেনেকে পঁইতা ভাত খাবলৈ ইমান এটা ভাল, নালাগে ৰাতিপুৱা কিবা এটা ভাত খাই উলাই দিও, দুপৰীয়া পঁইতা ভাত খাব ভাল কিন্তু মই দুপৰীয়া এতিয়া ঘৰেই নাহো নহয়। কামৰ কাৰণে একে ৰাতি আহো যে, সেইয়া
এইটোৱে হোটেলত যেতিয়া খাই দিয়া, তুমি ক ঘৰৰ ভাত কেইটা মনত পৰিব।
উম যেতিয়া তিল গাহৰি পৰি যায়, ড্ৰাই ফ্ৰাই ড্ৰাই ফ্ৰাইৰ লগত সেই এইবিলাক বেলেগ এটা সোৱাদ আৰু দিয়া এইবিলাক ক'লে আৰু বেয়াহে লাগে ভোকহে লাগে,
উম উম উম
বাকী তুমি, অ কি দিছা?
মই তোমাক বস্তু এটা দিছিলো চাবাচোন, হোৱাটছএপত
চাম চাম নিশ্চয় চাম বাকী তোমাক মই এটা কথা সুধো, মানে মই ভাবিছিলো যে আমাৰ মানে, বাহঁতৰ ঘৰলৈ আজি যাও নেকি,
উম বলা বলা যাও, মও আহা তুমি মই ওলাই থাকিম।
উম মানে আজি ধৰা বাঁহতৰ ঘৰত কাম পাতিছে ন যোৱ কালি দহা আছিলে।
উম আজি
সেইকাৰ নে, উম আজি কাম পাতিছেলে তালে যাওঁ বৰ বৰে আপোনাৰ লাগি কৰি দিওঁ গে ব বাহতো বৰ এটা ভাল পাব ধৰা কাৰণ আমি নিজৰ নিচিনা নে মইতো নিজৰে তুমিতো মোৰ লগত যেতিয়া তুমি বাৰঁৰ লগত বহুতেই ভাল নিজৰ নিচিনাই ভাবে আৰু অলপমান লাগি কৰি দিলে ভাল হ'ব ন
অ যাম বাৰু দে একো নাই তুমি অকণ জল্দি আহিব লাগিছিলে যেতিয়া জল্দি যাব লাগিছিলে
অ নাই নাই হ'ব জলদি মানে নহয় নহয় জল্দি মানে কি তোমাৰ আমি চাৰে বাৰটা এটা মানত পালোও মানে একো আপত্তি নাছিলে আমি যাম বাৰু মানে ভাতো কেতিয়াবা খোৱা হব ন আমি লাহেকে ওলাম আৰু
উম
তই চিন্তা কৰিব নালাগে।
ঠিকে আছে বাৰু তে
অ
হ
বাকী এতিয়া কোৱা কোৱা
পিছে খেতি কেনেকুৱা চলি আছে?
খেতি চলি আছে ঠিকে থাকে সেই বৰষুণ দুজাক মান দিছে তাৰ কাৰণে অকমান ভালে হৈছে আৰু বৰষুণও দিয়া পা জতে বতৰটো অলপ ঠাণ্ডাই দিছে নাই বৰ এটা গৰম দিছে আমাৰ এইফালে।
অ, আমাক
আমাৰ ফালে অলপ ঠাণ্ডাই মানে, টেপ চেপে লৈ থাকিবি লেপছেপ লৈ থাকিবা নে চব। লেপ মানে মই জেকেট লৈ পিন্ধি জেকেট পিন্ধি ঘূৰি ফুৰিছো। চব আগমান আৰু মানুহ ৰোগ বুলি কলে বেয়া নাই মানসিক ৰোগী নকব সেইয়াই কাৰণ যি গৰম ফলত ধৰা আমাৰ অকমান ভুই ৰুব কাৰণে পানী অকণ হৈছে। আৰু চাওচোন ৰাতি ৰাতি বৰষুণতো দি আছে কিন্তু দিনত য চ ৰ'দ দিয়া নহয়। উম, দি দিনত হেৰি কৰে। ৰদ দিয়ে ৰাতি বৰষুণ দিয়ে। মোক বেলেগ এজনে মেছেজ দি আছে, এতিয়া যোগাযোগ কৰক কৈছে
কি কয়?
চেফ লম বুলি কয় মেছেজ দি আছে। সেইটোতো নাজানো মই এতিয়া খেতিৰ কাৰণে ৰোৱনী নাই তেওঁকে কৰো নেকি। অ, কোৱাচোন কোৱা কি-কি কয় কব কাম কৰিবলৈ আহে নাই? তাকে আৰু কৰিব লাগিব কম সময়বিলাক মোৰ চিনাকিয়ে হয় বাৰু। হে তোমাৰ লগত বোলে বৰ এটা ভাল হয়। অ, বৰটা ভাল তোমাক মই কলে মানে কাইলে ৰোৱানীয়ে লাগি যাবই সেইফালে এক টকা নোহোৱাকৈ। অ দুটা দুটা গুচি যায় ধৰা ধেমালিত তাৰ লগতে
কি কৈছ শুনা
অ' বোলো তুমি এতিয়া কত আছা? মই ঘৰৰ এই আগ ফালে আছো। অ, ঠিকে আছে বাৰু। হেৰি এইটো কি কয় তোমালোকৰ খেতিৰ পিছে কেনেকুৱা চলিছে। অ, খেতি বা ঠিক ঠাকেই
চলি আছে। ছা নিৰান্নবৈ বিঘা মাতি কৰিব লাগে যে শান্তি হৈ গৈছে।
অ হা অ, শুনিছানে বোলো? কি আছ কোৱা আমাৰ বোলো এশ তিনি বিঘা যে টেক্টৰ টায়াৰ ফুটি যায় গৈ হাল বাৰতে-বাৰতে।
অ, এই এক বিঘাত এক বিঘাত ল,
তটা ল'ব লাগিব বুজিছা নিয়ানবৈ আ, নিয়ানবৈ বিঘা উল্টা-উল্টা হৈ আছে। অ', অ, আমাৰ ইয় তিনি পাঞ্জাবী ট্ৰেটৰ একেলগে ধৰিলেহে ধৰা আমাৰ মাটি হাল বোৱা হয় নহলে নহয়। হয় এই পাঞ্জাৱীয়ে হেৰি কৰিছে নাই হাল বাইছে নাই। বাই আছে, বাই আছে এল এলট দিয়ে বাই সি। অ, তাই পচ পয়লাখন লগাইছে নহয়। অ, সেইখন ডাউন কৰি দিয়া আৰু পুৰা চক-চক-চক পিছে তুমি যে গাড়ী ফ ল'ম বুলি যে দুই এদিন আগতে কৈ আছিলে কি নোলোৱা নেকি।
নাই এতিয়া নলও অলপ দিন পিছত ল'ম বুজিছা, মানে
এ কি বিচাৰ বিশ তাৰিখ মানে অ',
বিশ তাৰিখতটো অহা নাইতো যিহেতু এতিয়ালৈকে ন',
আমি গ ল'বা এনে, কেতিয়া ল'বা বোলো এনে।
বিশ তাৰিখ মানে লোৱাৰ কথা আছে, কি হয় চাওঁ, বিশ তাৰিখ মানে ল'ম আৰু।
হয় নেকি?
উম।
ঠিকে আছে, আকৌ আ কবা, আকৌ আমি পাহৰি যাম।
কি কৈছাঁ?
অ', মোক ক'বা বোলো নহ'লে মই পাহৰি যাম যে।
এ নাই নাই, তোমাকে লৈ যাম নহয় তোমাক লৈ যাম আৰু এটাক লৈ যাব লাগিব কাৰোবাক।
চাওঁ আমি গোটেইকেইটাই চাই কৰি আহিমগে।
উম ন'।
পিছে মানে বিশ তাৰিখে, পুৰা চিয়ৰ মানে ল'বাই তুমি।
বিশ তাৰিখত চিয়ৰ হৈ আছে, এতিয়া মাহঁতে কি কৰে তো মাহঁতে জানিব আৰু। উম, এ, কি ল'ম মানে লম লি
মই মাতটোৱে শুনা নাই তোমাৰ, কি ল'বা?
এই, এক্টিভা এখন ল'ম বুলি ভাবিছোঁ, কি হয় বা।